অ কোৱা
এতিয়া লাগিছে
অ তুমি কেতিয়াৰ পৰা কৰি আছা
মই এতিয়াৰ পৰা কৰিছো তেতিয়া চাইছিলো যে তাৰ পিছত চালো যে নহয় নহয় শ আকৌ হেৰি আহিছে এটা মেছেজ টাইপ আহিছে ভাবিচো আকৌ অন কৰিলো চেমে দেখাই আছিলে এতিয়া আকৌ গলে
অ মই ভাবিছো নহয় নেকি কোৱা পিছে কি কৰি আছা
মই বাটটো গৈছিলো এতিয়া আহিলো
অ
তুমি কি কৰি আছা
চো খালা নে
নাই তুমি দেৰি আছে
আহ হেল্ল'
অ হেল্ল'
কি খাইছা?
চাহ খাইছিলো। তুমি?
মইয়ো চাহ খাইছোঁ। মই মাত্ৰ দুটা মাংসৰ পিচ খাইললো।
অ কিয় দুপৰীয়া ভাত খোৱা নাই?
কি হ'ল? খাইছিলো মানে এতিয়া ভোক লাগেছ। তম এতিয়া ভোক লাগি আছিলে যে সেকাৰণে।
অ।
তুমি আছেনে?
অফ। কিছু
অ ফুৰিব গৈছিলা নেকি কতো? অ যি গৰম দিছে মই মানে এতিয়াতো ৰাতি হৈছে মই ঘৰত বহি আছো মোৰ পাও চাও পুৰা ঘামি গৈছে এতিয়াই।
অ।
আও ঘৰত কোনো নাই ন অকলে অকলে মই। এইকাৰ টিভি চাই আছো।
অ।
টিভি চাই আছো ঘৰ কোনো নাই না দাদাহতে অহা নাই।
অ',
কোৱা? তুমি টিবি নোচোৱা?
তাই ইমান গৰমত
অ', মই টিভি চাই আছো ইমান মাত
ভাত খা নে নাকে হেল্ল',
অ',
এতিয়া কি কি বনাবা?
এতিয়া একো নবনাও বনোৱা আছে মাছ বনাই নবনাও এতিয়া একো মাতো বনাইছিলে ন' মাছ, দালি, মাংস তাৰ পিছত ভাজি লগত আচাৰ আছে হৈ যাব। মাছটো নাখাওঁ মাৰ কাৰণে বনাইছে অ, ভাল লাগে তো খাই কেনে। অ', ভাল লাগে খাই কেনে।
নাখাওঁ বাচান নিমু খাওঁ।
মাংস মানে কি কোৱাচোন মানে মাংস আছে কাৰণ আৰু মোৰ কাৰণে যে এইবোৰ কচকচ টাইপ থাকে ন'
সেইটো আনিছে, মাংসটো দাদাৰ কাৰণে মানে মাংস এইটো এক একেলগে বনাইছে, মই মাংস নাখাও যে খালি কচ কচটোৱে খাওঁ। একো নখাও মাংস চাংখ। বিছ মোৰতো বেছি পান্তা ভাতৰ লগত মজা লাগে ন?
অ'।
অ' পিছত ৰুটিৰ লগতো ভাল লাগে। কোৱা। পঢ়িব যাবা কালি?
অ', সেইটোৱে ভাবি আছো। মাংসৰ লগত ৰুটি? অ', গলে যাম।
বলা যাওঁ। ক'ত যাবা,
সেইটোৱে ভাবি আছো। ক'ত যাবা তুমি কোৱা।
অ', এটা কাম কৰোঁ বলা ফাৰ্ষ্টটো জুদিঅত যাম তাৰপিছত তোমাৰ আৰু পাৰ্কত যাম সঁচা নে, নেকি ক'ত চাইছা তুমি? মই যোৱা নাই না নাজানো মই।
ক্লিপ তোমাৰ হেৰি তিনিটা ক্লিপ‌ ছয়শ
তিনিটা কি কি তিনিটা
তিনিটা ক্লিপটো এনে ছিক্স হাড্ৰেড আকৌ অফাৰ বোলে দি আছে অফাৰ দিলে কিমান বা নাজানো।
অ', তিনিটা ক্লিপ মাথাৰ ক্লিপ
অ',
মাথাৰ ক্লিপ ছশ
অ',
মোৰতো অফাৰ দিলেও নালাগে এইটো অফাৰ কিমান দিব ফিফটি পাৰ্চেণ্ট অফাৰ দিলো ন মই নলও।
এনেই এনেই এইবিলাক
অ',
মানে হেৰি ভিউজ পঢ়াবৰ কাৰণে
অ', এইবোৰ এনে কৰি আছ দিব নেকি ইমান কম দাম দি। মানে ইমান দাম দি আৰু মই ৰিলচত চাইছো তো আশী টকা দি দিব বোলে। হেল্ল'। হেল্ল'।
মইটো চাইছো আহ।
কোৱা?
কি থকা দি তেনেকা দিবা।
অ', অ', অ', অ', কোৱা। কি কলা
বোলো যে ময়ো চাইছো।
অ',
কলো যে মই ময়ো চাইছো।
অ', শুনিছো তো।
কি হৈছে কি?
হেল্ল' হেল্ল' কি ক'লা
এটিকে নহয় কৈছো যে এটিকে নহয় ন এটি দি নাই অ', সেইটোৱে কৈছো।
অ', শুনিছো কোৱা অ
ভালে কিয় হব
তুমি কি কৈ আছা ইমান কাটি কাটি আহি আছে কথাবোৰ কি কলা আকৌ কোৱাচোন অ এতিকে অ মই শুনিবই মানে পাৰা নাই তোমাৰ কথাবোৰ
এইটো বাদ দিয়া বলা আমাৰ লগত পাৰ্কত যাওক
থ অ একো ক
ক কালি যাবা সঁচাকে অ ধেমালি নহয় মই আমালোকৰ ৰজি তো কৱেই
অ গলেতো যামে
এতিয়া থাৰ্টিকে এজনৰ টিকেট
জানো তো আগৰ পৰাতো থাৰটিকে আছিলে
আহ
খালি আমালোকে মানে তোৰ কেতিয়া যাবা এইটো কোৱা
দুপৰীয়া এখন দিয়া টাইমত বহুত ৰ'দ থাকে নহয়
অ মানে তোমাক সন্ধিয়া টাইমতে যাব নিদিয়ে ঘৰৰ পৰা সুধে টাইমত পাৰ্কটো বন্ধই থাকিব
সাতালৈকে হাইছ খোলা থাকে চাৰে ছটা সাটটা
অ তোৰ খাই এক কাম কৰিবি চাৰিটা চাৰিটা বা তিনিটা চাৰিটা হব
অ হ'ব
অ অ কোৱা অ অ
মোৰ যে পাৰ্ক চাৰ্ক নহয় মানে ধৰা হেৰিত পাহাৰ পৰ্বত এইবিলাক হেৰিত মানে যাব মন গৈছে
অ ন মানে তোমাৰজন ধৰা শ্বিলং এনেকা জাগাত
কথা পাতিবা কথা
অৰুণাচল অ ব'লা তেন্তে এ যাওঁ কাম কৰিম শুন না এ আমাৰ যে ফ্ৰেণ্ড আছে পিয়াংচ চুবুলি মোৰ অ তাই তাই যে মানে অ ক'তজনী অ অৰুণাচল নহয় মানে ওচৰতে হয় মানে এঘন্টা মান লাগে মানে যাবলৈ তাত মানে যে গা ধুব যায় গা ধু মানে কিহতে মানে পানীতটো পুৰা খুব পানীতটো মানে ইমান ধুনীয়া চাফা
উম
তাত গা ধুব যায় তাত যাবা
গলে যাম
অ ব তই বলা গলে তাত। মানে অৰুণাচল পাব নালাগে আৰু। হেল্ল'।
অহ হেল্ল'।
হেল্ল' কোৱা। অঁ শুনি আছো কোৱা।
হেল্ল'।
অহ কোৱা তুমি।
শুনি আছোতো কোৱা, কি কলা? এইটোয়তো বোলো যাবা নেকি এনেকে তাতেই পিকনিক কৰিব যাওঁ বলা।
অ মোৰ নাই ইমান ঘামাচি হৈ আছে গৰমত। হেল্ল'
অহ
অ
মোৰো হৈছে কেইটামান।
মোৰো এ মানে মোৰো হৈ আছে অ এতিয়া আগত যে কেতিয়াও ঘামাছি ন মোৰ হোৱাই নাই এতিয়া প্ৰথম হৈ আছে।
মোৰ ভাইটি যে সৰু ভাইটি এতিয়া আছে না মোৰ মোৰ বাৰ ল'ৰাটো তাৰোতো ঘামাচিপুৰা ভৰ্তি। সৰু পোৱালি হয় কিন্তু তাৰও ঘামাচি ইমান। অ তাৰপিছত মোৰ বাৰ বা যেতিয়া প্ৰেগনেন্ট আছিলে তেতিয়াওঁ বাৰ
অ আজি আহিছিলে মানে মানে মোৰ ভাইটি কুকুৰটো আছে আমাৰ ঘৰৰ কুকুৰটো তাই কামুৰিছে ন কামুৰিছে মানে ত খেলিব গৈছিলে। আৰু তাৰ মানে গাতটো বেয়া আছিলে ইমান গৰমত কুকুৰ জানা বেছি গৰম লাগে ন। তাৰমানানে মুখত ধৰি চিপি দিছে কুকুৰটোক এতিয়া কুকুৰটোক কি কৰিছে ক তই মানে খঙগত চুক খঙগত তাৰ হাতত মানে এটা দাঁত বহাই দিছ ছে।
অহ।
মই লগে লগে হস্পিতেল পঠাই দিছো তেতিয়া। অ বিজি মিজি দি আহিছে এতিয়া মানে ধৰ না চাৰিদিন পাঁচ দিন গেপ দি কেনে বিজি দি আছে।
এতিয়া ইঞ্জেকচন দিছে।
এতিয়াতো ভালে আছে অলপ অ ইনজেকচন দিছে দুটা দিলে। মানে ঘি চি দি ভাত খুৱাই আছে।